অঁ কোৱা! কোৱা কোৱা। মই, এনেই, চোতালতে খোজকাঢ়ি আছোঁ, তুমি?
অ'। মইও এনে আছোঁ ৰ'বা! এই বাহিৰত মানে বতাহ খাই আছোঁ। মানে, আজি ইভিনিং ফ্ৰী আছা নেকি?
ইভিনিং ফ্ৰী আছোঁ, কিয়?
গধূলি মানে মই হেৰিত গ'লোঁ হয়। এয়া ফেঞ্চি বজাৰ আৰু মানে মোক সটো লাগে সেইটো যদি ফেঞ্চি বজাৰত নাপায় তে? আমি বিশাল বা যুদিঅ'ত গ'লোঁ হয়, যদি ফ্ৰী আছা, তে মোৰ লগত যাব পাৰা নে? অকলে মানে যাব ইচ্ছা নাযায়।
অ', পাৰি যাব দে! মোকো অলপ-চলপ কাপোৰ লাগিছিলে। মই এনেকে টাইম পোৱা নাছিলোঁ, আৰু লগত যাব, এনেকুৱা কোনো নাছিল দিয়াচোন! গোটেইবোৰ লগ মোৰ, লগৰ গোটেইবোৰো বিজি হৈ গৈছে কামত।
উম।
তুমি যদি যাব বিচাৰিছা, তে যাওঁগৈ।
অ', গধূলি আহিবা তেতিয়াহ'লে! অ। কেইটা? পাঁচটা মানত আহিলে হ'ব। পাঁচটা মানত আহিলে হ'ব! অ। পাঁচটাতে ক'ত যাওঁ?
ফাৰ্ষ্টতে এক কাম কৰোঁ, এঁ। যুদিঅ'তে সোমাই যাম নেকি? কাৰণ, এনেকে। নহ'লে একেবাৰে ফেন্সি যাবা নেকি?
অ', যাব পাৰি। ফ্ৰেঞ্চিতে ফাৰ্ষ্টতে চাই আহোঁ নেকি? নহ'লে দেৰি হৈ যাব ন যুদিঅ'টো ইয়াতে আছে। ইয়াতেতো চাব পাৰিম, পিছত।
অ', তাৰ পাছতে ফেঞ্চিতে যাওঁ।
তোমাক কিহৰ কাৰণে কাপোৰ লাগে?
মই, এনেই অলপমান! এয়া ফুৰিবলৈ যাবলৈ কাপোৰ নাই ন বৰ্তমান। এতিয়াতো, গৰম বন্ধ। চলি আছে। ত', অলপমান ফুৰিব-চুৰিব যাব কাৰণে কাপোৰ লাগে!
উম।
এতিয়া ফেঞ্চিৰ ওপৰত অন্তত কম দামতো পায় যে ফেঞ্চি, ভাল হয়। তেতিয়া পইচাখন বাচি যায়। তোমাক কি কি লাগে নো?
মোক এই মই মানে আমাৰ ওচৰৰ মানে বা এজনীৰ বিয়া আছে হা ত' বিয়াৰ কাৰণে মানে মোক লেহেংগা এযোৰ লাগে, মানে মই অৰ্ডাৰ দিছিলোঁ, হা অ', হেৰিত মিনট্ৰাত অৰ্ডাৰ দিছোঁ, কিন্তু নাই আহা। কেনে? মানে! কালি অহাৰ কথা আছিল, হা, কালি আকৌ নাহিলেই, কি বা হ'ল লাগ নাজানোঁ! কিন্তু একো নাই, অঁ! মানে হেৰি দেখাই দিলে, কেঞ্চেল দেখাই দিল নিজে নিজে। তাৰ পিছত, মানে মই ভাবিলোঁ কমপ্লেইন দিওঁ বুলি কিন্তু এতিয়া মই কমপ্লেইন দিম, কেতিয়াবা আহি ৰখি থাকিব, ৰখি থকা টাইম নাই, আকৌ ফিৰ আহিব, মই চিলাব দিম এনেকে বহুত মানে গুচি যাব ন' টাইম, আকৌ মোক মানে অ', পৰহি মানে লাগেই, সেইকাৰণে মই ভাবি বিলো যে এতিয়া আৰু টাইপ-চাইপ নাই, ডাইৰেক্ট ফেঞ্চিৰ পৰা কিনি লওঁ, নহ'লে বিশালতো ধুনীয়া ধুনীয়া স্কাৰ্ট-ট'প পাই চাগে ন হেভি?
উম, পাবা তাতে ভাল ভালে পাবা।
অ' মই কিন্তু জুদিঅ'ত দেখা নাই, তথাপিও এবাৰ যে তোমাৰ লগত যে গৈছিলোঁ জুদিঅ'ত তেতিয়া যে তুমি যে এইয়া ল'ৰাই যে পিন্ধা, এইটো কি কয়, বিয়াত পিন্ধা যে হেভি কি কিবা এনেকে আছিল ন' কুৰটা টাইপ।
অ' অ'।
অ' মই তাকে ভাবিছোঁ, জুদিঅ'টোত চাগে ছোৱালীৰ থাকিব, যদি ল'ৰাৰ আছে। সেইকাৰণে এবাৰ চাম দিয়া মানে মোক অলপ বগা কালাৰৰ লাগে আৰু মানে বহুত ধুনীয়া হেভি অলপ লাগে আৰু আৰু যাতে মানে বিয়াত পিন্ধিলে ফুটি উঠে।
অ' পাৰা চাব তাতে যদি পাওঁ ভালে, ফেঞ্চিত পালে বেছি ভাল হ'ব চাগে, কাৰণ ফেঞ্চিত কম দামতে পাই যাবাগে, এনে জুদিঅ' বিশালৰ পৰা ল'লে চাগে দামটো বেছি হ'ব।
দামটো বেছি হ'লেও কোনো কথা নাই, মানে মই পাঁচ হাজাৰৰ ভিতৰত কিনিব খুজিছোঁ আৰু লেহেংগাটো। আৰু ফেঞ্চিত যদি কিনিব যাওঁ, দহ হাজাৰ মান কৈ দিলে বেছি লাগিব, মানে ফেঞ্চিত আছে ন লেহেংগাৰ দোকান কে কেইখন মাতি থাকে যে আহক, আহক বাইদেউ। মানে সেইকেইটাত য'ত ঠিক যাওঁ, এদিন মই গৈছিলোঁ দেই, একদম চিম্পুল কুৰটা এটাই কৈছে পাঁচ হাজাৰ পাঁচ হাজাৰ ওপৰে কৈছে, সেইটো যদি লেহেংগাৰ বেছি দাম কৈ দিয়ে আৰু নহ'ব। মোৰ বাজেট নিমিলিব ন।
অ' হ।
বাৰু ফেঞ্চি বহুত হেভি হেভি আছে আৰু বহুত ধুনীয়াও আছে, তাৰ পৰা ল'ব ইচ্ছা আছে, কিন্ত মিনট্ৰাত মই কম পাই আছিলো, চাৰে তিনি হাজাৰতে পাইছো। কিন্তু নাহিলে।
ময়ো অলপ ফেঞ্চিৰ পৰাই কাপোৰবোৰ লওঁগৈ আৰু নহ'লে। মোকো মানে ভালকে ফুৰিবলৈ কাপোৰ-চাপোৰ লাগে, ইমান ঘৰত কাপোৰ-চাপোৰ নাই মোৰ এতিয়া, মানে আৰু যিবোৰ আছিলে সেইবোৰ এতিয়া সৰুৱে হৈ গৈছে ক'ব গ'লে। সেইকাৰণে লাগিছিলে আকৌ মোক। কাপোৰ মোক অলপমান, তুমি ফেঞ্চিত কি অলপমান মানে ভাল কাপোৰ পোৱা জাগা চিনি পোৱা নেকি?
ফেঞ্চিততো অ', পাওঁ, আছে বহুত কেইটা মানে ল'ৰা দোকানো আছে, দুখন মান মই চিনি পাওঁ। মানে মোৰ বা'জনীৰ লগত গৈছিলো তো। তাইৰ মানে অ', অ', গিৰিয়েকৰ কাৰণে মানে লৈছিলে পেণ্ট আৰু চাৰ্ট। ত' মানে বহুত কম দামতে পাইছে আৰু বহুত ধুনীয়া মানে কোৱালিটিটো। ধুনীয়া, কাপোৰটোও ধুনীয়া আৰু পিন্ধি কিনেও আৰাম পাবা তুমি।
হয় নেকি? তে ভালে মোক লৈ যাবাচোন, মইতো তেতিয়া মই ভালকে এটা ল'ব পাৰিমগৈ। অ' লগতে জোতা এযোৰো কিনিব লাগিছিলে, জোতাটো ফেঞ্চিৰ পৰা কিনো নে মই জুদিঅ'ৰ পৰা কিনো? ফেঞ্চিত ভাল জোতা পাই জানো?
পায়, ফেঞ্চিতটো সব ভালেই দিয়া। জুদিঅ'ৰ পৰা জুদিঅ'ৰ পৰা কিনিলে বেছি ভাল হ'ব চাগে। বেলেগ বেলেগ মানে পাবা।
মানে যুদিওত চাগে অলপ ভাল ব্ৰেণ্ডৰ ভাল ব্ৰেণ্ডৰ উপ যদিয়ত
অহ।
ফেঞ্চিত বস্তুবোৰ এতিয়া যদি এতিয়া ফেঞ্চৰ পৰা যদি মই জোতা কিনিব যাও জোতা বোৰ কি পুৰণা দিব নেকি?
নহয় পুৰণা নহয় নতুন আছে ফেঞ্চিত কিন্তু ফেঞ্চিত বেছিভাগ মানে মানে মই চাব নোৱাৰো ন মানে বেছিভাগ কৈছো যদিও মানে ছোৱালীৰে বেছি বস্তু আছে দেই মানে মই ইমানো ঘূৰা নাই ফেঞ্চি। এখন মানে চোৱা নাই যে লৰাৰ বস্তু আছে নে নাই আছে দুটা এটা দোকান আছে কিন্তু বেছিভাগ ছোৱালীৰে দেখিছানে।
মই যিমানবাৰ কৈছো দেখিছো বেছিভাগ ছোৱালীৰে কাপোৰ দলাৰি বা কাপ ক নাই মানে আছে কিন্তু সিমানো ছোৱালীতকে কম কিন্তু ততে যাবা তাাত অকল ছোৱালীৰে বস্তো চ ততে
তাকে অনলাইন কাৰ নে কিনা তুমি?
অনলাইন মানে এ ভাল অনলাইন কিনো কিন্তু এতিয়া মানে আৰ্জেণ্টিন লাগে ৰ জানা অনলাইন আোতে টাইম লাগে আক পিনে মানে অনলাইনত কেতিয়াবা এনেকুৱা হয় কেতিয়াবা ভালকে আহে কেতিয়াবা ভাল কাপোৰ আহে কেতিয়াবা। আকৌ কোৱালিটিটো বেয়া হয় কেতিয়াবা আকৌ এনেকুৱা লাগে পুৰণা হয়ওক কেতিয়াবা আকৌ ছাইজটোৱে নিবিলে। স্বজটো যদি মোবাইলত যদি এতিয়া যদি মই এক্সেল দিও ত সজদি কতিয়া আকৌ যাতে এল এল টাইপৰ আহি যায়।
হে একেডখা তোমাৰ মোৰ
সেইকাৰণে এতিয়া অনলাইন অৰ্ডাৰ কৰা বন্ধ কৰিছো কেতিয়াবা লাগিলে অনলাইন দি দিও।
উম,
এতিয়া বেছিভাগ মানে অনলাইনে মানে অফলাইনে কিনি থাকো আৰু মই নিজা নিজা জায়গা ন কিনি থাকো তথাপিও আজিকালি টাইম চাইম নোপোৱা হৈ গৈছো ইণ্টাৰ্ণশ্বিপৰ কাৰণে আকৌ ইণ্টাৰ্ণশ্বিপৰ পৰা শেই আকৌ কম্পিউটাৰ ক্লাছ গ'ত ইভিনিং
উম, অ, আচ্ছা মই টো এনে অনলাইনত দিও কিন্তু নাহিলে ন নাহা কাৰণেহে মই মানে এতিয়া আৰ্জেন্টলি লাগে। মোক সেইকাৰণে মই এতিয়া যাও বুলি ভাবিলো। তাকে ভাবি আছো অকলে যাও নে কাৰোবাক লৈ যাও বা এজনী সুধিলো ওচৰৰ তাই কলে আজি বোলে বিজি আছে মেনো ঘৰৰে ন বিয়াত সেইকাৰণে বহুত বিজি আৰু সিহতে। তানে মানে ক'লে যে যাম ৰবা টাইম পালে মানে। গধূলি যাম। এতিয়া মই ভাবি আছো তাইক যদি লৈ যাও আকৌ মানে তাইৰ দিগদাৰো হব পাৰে ন সেইকাৰণে মই ভাবিলো যে তোমাৰ লগতে যাও নেকি?
তোমাৰো যদি এতিয়া কিনিব আছে এ যাম দিয়া একেলগে
ভালে কৰিছ লগ ধৰি কেনে মৰো যাব আছিলে মোৰো এনেকে কোনো আছিলে লগ ধৰিছে মোৰো মোৰো ভাল লাগিব ত
উম,
এতিয়া এইটো গৰমৰ কলেজতো এতিয়াতো গৰম বন্ধ চলি আছে বৌ ঘুৰিবলৈ যাব প ন বন নাই নেকি?
ঘুৰিবলৈ যোৱাতটো প্লেন কৰিছো।
মানে দেউতাই কৈছে যে গাৱতে একমাক যাবি আৰু মানে বহুত বছৰ হৈ গ'ল ন গাঁৱত যোৱা নাই মই। তেওঁ গাঁৱত যাবলৈও মই মানে কাপোৰ লাগিব মোক বহুত জানাই মই এটা কাপোৰ এদিনে পিন্ধো তাৰ পিছত আৰু নিপিন্ধোৱে এতিয়া যদি গাঁৱত যাওঁ পাঁচ দিন মান থাকো মোক পাচযোৰ কাপোৰ লাগিব তেতিয়া কি কয় নালাগে দে তই যাব বোলে।
তেনেকে গাঁৱত নোজোৱা যদি আমি এ আমি গোটেই বোৰ লগৰবোৰ মিলি কেনে অ ঘুৰিবলৈ যোৱা প্লে কি কোৱা
অ পাৰি ট্ৰিপ চ্ৰিপে সেনেকে থাকাকে যাম দিয়া।
পাৰি তাৰ কাৰণে বাজেটটো লাগিব ন চবৰে বা বাজেট মিলে নে নিমিলে।
সুধি ললেই হল চবকে
চবৰে লগত আলোচনা কৰিব লাগিব মই ভাবিছো এই গৰমৰ দিন চলি আছে এইটো ইমান গৰম গৰমৰ দিনত একলেণ্ডে যাওঁ নেকি।
পাৰি এতিয়া চবেই যায়নে নাযায় হা।
একলেণ্ডতে যাবলৈ চবৰে চাগে তেতিয়া মিলিব চাগে ইমানৰ দাম ন পইচা ন লাগে ন ততে একেলগে থাকিলে। আৰু যিহেতু চবৰে গাড়ী আছে মিলি যাব ভাল হৈ যাব। ভালেই হব যাব
এই যে একলেণ্ড টো ক'ত আছে?
একলেণ্ড তো ৰাণীতে আছে মইয়ো বেছি যোৱা নাই কিন্তু মই এবাৰে গৈছিলোঁ।
উম মই যোৱাই বাৰু। যোৱা যদি যাম দিয়াচোন।
যাম দিয়া ভালেই লাগিব। ফূৰ্তি কৰিব পাৰিম গৰমৰ গৰমৰ দিন যিহেতু। হ'লেন চাব ইমান ভাল কাপোৰ নালাগে নহয় নৰ্মেল কাপোৰ পিন্ধি গ'লেই হ'ল।
এ নৰ্মেল ৰবা মই কত নো নৰ্মেল কাপোৰ পিন্ধো। এতিয়া অনলাইন চাম ৰবা এই কি পিন্ধিলে ভাল লাগিব।
চাবা তেন্তে মই লাগি মই মোৰ লগত আছে অকলে ন কি যাবলৈ। লাগিলে যদি মিলে অলপমান পইচা মই আজি আকৌ ৰন্দ্ৰ কাৰণেও কিনি লম
অঁ ভাত পানী খালা?
হা হা কোৱা নাই ৰবা অলপ অলপ আগতে মানে ইণ্টাৰ্ণশ্বিপৰ পৰা আহিছো হে। আহি কেনে গা পা ধুই কেনে এনে খ ঘৰতো মানে একদম এনেকুৱা গৰম নিচিনা ঘৰত থাকিব পৰা নাই এ গম লাগিছে সেইকাৰণে অলপ চোতালতে ওলাই আছো বতাহ খাবলৈ।
দে জল্দি জল্দি কৰিবা দেই পাঁচটা বাজাত যাম, ফাৰ্ষ্ট মানে ফেঞ্চিতে জানদা যে চাব লাগিব ন? আৰু পিছত নকবা দেই যে ইমান ঘূৰুোৱা তুমি। মই মানে বহুত ভালকে চাই চাইহে ল'ম বস্তুবোৰ।
হ'ব দে নকওঁ দিয়া। মই যিহেতু বহুত চাব লাগিব ন-
তুমি বেছি দেৰি নকৰিবা, আকৌ আমি হেৰিতো যাব লাগিব ন। অয়া বিশালতো একপাক যাম কিবা কিবি পাও যদি। বিছাও।
পাঁচত পোৱাকে যাব লাগিব ন।
অ পাঁছতাত পোৱাকে আহিবা আৰু আমি বাহিৰত কিবা খাম দিয়া।
অহ হ'ব দিয়া খাম দিয়া। মই যাম দে পাঁচটাত পোৱাকে।